কি কৰি আছা?
এনে আছো বহি।
পিছে ভাত -ছাত খালানে নাই?
ভাত -চাত খোৱা নাই, খাম এতিয়া।
অঁ, কি বনাইছা আজি?
আজি কি বনাইছে? চয়া নে কি বনাই-
দালি, চোৱাৱিন।
নহয়, আজি ডালি চব্জি নহয় আজি মাংস হব।
অঁ। আমাৰ আলু ভত্তা আছিল, আলু ভত্তা এতিয়া খাইছোঁ।
আ আজি আমাৰ মাংস থাকিব এই তাৰমানে।
অঁ। আজি শুক্ৰবাৰ না, আজি শুক্ৰবাৰ মাংস খাৱাই বজাৰ আজি।
অঁ।
ডাঙৰ বজাৰ না সিধাবাৰী বজাৰটা।
অঁ, ডাঙাৰ মুছলিমৰ বজাৰ।
অঁ, বজাৰত যাবি নে নাই?
উম।
অঁ, ঠিকে। অঁ, ঠিক আছে। পিছে এনে খবৰ -চবৰ ভালে ঘৰৰ সকলোৱে?
অঁ, ভালে।
এই ফুৰিব যোৱা নাই কতো এইবাৰ?
ঘূৰিব যোৱা নাই।
উম, কিয় নাযাব কতো ফূৰবা?
যাম এক তাৰিখে।
ক'ত যাবি এক তাৰিখে?
উম, তই?
এ আমিও যাম, নিছানগ্ৰামত যাম সেইফালে। আৰু একজাগাত যাম, এই কি কয়? শিৱসাগৰ।
হয় নেকি?
অঁ, শিৱসাগৰ গৈছা আগতে? হা?
শিৱসাগৰ যোৱা নাই কোনোদিন।
অঁ, মই বাৰু যাম বুলি ভাবিছো, কি হয়!
হয় না।
উম, ৰংঘৰ আছে কিবা কিবি না? শিৱদৌল, জয়দৌল কিবা কিবি আছে নহয় চাৱা বস্তু। আৰু ধেৰ কিবা কিবি বস্তু- টো আছে চাবা লাগবো ৰ, উম। নিউজ চাইছা নাই আজিৰ?
কি?
নিউজ- নিউজ চাইছা নে নাই?
চোৱা নাই।
অঁ, কালি চালো সন্ধিয়া সময়ত ৰাতিপুৱা মই চালোঁ। গণেশগুৰিত এই এটা ব্ৰিজৰ খুতাত যে জুবিনৰ ফটো আছিল, জুবিনৰ ফটো- আঁকা ছবি আঁকা আছে, ছবি আঁকা কোনো মুচি দিছে না।
অঁ, মচি দিছে। দেখছো।
অঁ, খাইবা এনকে মুচি দিবা নালাগিছিল না। অঁ, মুচিব নালাগিছিল ন এতিয়া।
হিংসা কৰিব ম চিতি যে।
উম, মানুহ -মানুহবিলাক চব- অঁ, মানুহবোৰে চবকে চবতে হিংসা কৰে।
অঁ। অঁ, হিংসা কৰে।
অঁ, ইমান ভাল মানুহ তে একো এক বেয়া পায়।
অসমৰ গায়ক নম্বৰ ওৱান।
জুবিনদাৰ গানবোৰ ভাল লাগে ন শুনি।
উম।
মোকো ভালে লাগে। যে- কি খাদ্য তোৰ প্ৰিয় একেবাৰে, ফেভাৰত কি, কি খাই ভাল পোৱা?
কি কৈছা?
কি খাই ভাল পোৱা তুমি?
মই!
অঁ।
এ ভাল পাওঁ বাহিৰৰ বস্তু।
অঁ, বাহিৰৰ বস্তু মানে কেনেককা টাইপৰ, চাইনিজ খানা না কি চাওমিন -থাওমিন?
চাওমিন- চাওমিন নহয়, ইটলি।
অঁ, দক্ষিণ ভাৰতীয় খানা নেকি?
উম।
দক্ষিণ ভাৰতীয় খাদ্য ইডলি, ডচা। চাম্বৰ বুলিও কয় এটা চাম্বাৰ।
উম, ই ডচা খালে ভাত খাব যায়। ডচা এনেকা।
উম, এখন খাদ্যত সিফালে গ'লে তই খাবিয়ে কিজানি ডচা এইগিলা।
অঁ, যামটো খাব।
অঁ, ধন কেনেকে, দাম কেনেকে এইগিলা?
কি?
দাম- দাম -দাম বিলাক কেনেকা?
দাম বিলাক এ চল্লিছ টকা।
অঁ চল্লিছ চত কেইটা দিয়ে?
এটা ডাঙৰ দিয়ে।
অঁ, এটা চল্লিছ টকা।
উম।
অঁ, তাৰ লগত চাটনি দিয়ে নেকি?
চাটনি দিয়ে, দিয়ে দিয়ে চাটনি।
অঁ, ঠিকে আছে, ভাল কথা।
চাটনি দিয়ে, নাৰিকলৰ চাটনি দিয়ে আৰু।
নাৰিকলৰ চাটনি দিয়ে নেকি? অঁ, কেনে লাগে নো ক চাটনি খায়?
ভণ্ডা খাইছ ভণ্ডা?
হা?
ভণ্ডা খাইছা?
না, খোৱা নাই। কি বস্তু হয় অ', কি বস্তু হয়?
গন্ধা মানে কিবা এ কিবা বানে মুগত দালি বনাই।
অ', হয় নেকি।
উম।
শুই থাক হা।